হেল্ল'
অ হেল্ল'
কোৱা?
কি কি কৰি আছা তুমি?
এ নকবা আৰু এই গৰমখনত কিনো কৰিবা বাহিৰত আছো।
অ। অ কালি যোৱা কালি তোমাৰ বাৰ্থডে পাৰ্টি কেনেকুৱা গ'ল।
বাৰ্থডে পাৰ্টিটো ভালে গ'ল তুমি নাহিলা বেয়া পালো মই।
মই মানে যাম বুলি ভাবিছিলো হঠাতে কামটো আহি গল যে সেইকাৰণে যোৱা নহ'লে।
আৰু তুমি, তুমি কি কৰি আছিলা এনে?
মই মানে বেলেগ জোগাত আহিবলগীয়া হৈছে দেউতাৰ কাৰণে মানে গাঁৱত আহিছিলো। মানে গুৱাহাটী গলে মাতিবা তেতিয়া মই যাম এনে মোক মাত- টিবা পাৰ্টি পাৰ্টি এক্সট্ৰা কে
দিম দিয়া হেৰি কি বুলি কয় ভালে গ'ল এ যাক যাক মাতিছিলো চবেই আহিল। তোমাৰ আৰু দুই তিনজনৰ বাহিৰে।
অ অ বাকী বাকী পুৰা সজাইছা ন কালি জাগা খিনি। অ।
আৰু অ বাদুন মাহতে মানে এৰি অ মাহঁতে ফুলাই দিছে মাহতেই লগাই দিছে মই একো কৰা নাই, কালি মই। এ হেৰি মোৰ মানে অম মামাহতৰ ছোৱালী কেইজনী আহিছিল হা মামা আৰু পেহীৰ ছোৱালী আহিছিল ত কালি ইহঁতৰ লগত মই বাহিৰত গৈছিলো খাবলে। দিনত ত' মাহত চাগে তেতিয়াই মানে মই নাথকা অৱস্থাত বেলুন চেলুন লগাই খজাইছে। আৰু মই লগৰ কিছুমানত বাৰু মই এনেও মাতিছিলো এ সন্ধিয়া। মানে একেলগে মানে নিজৰ লগৰ কেইজন আৰু নিজৰ ঘৰৰ মানুহকেইটাক লৈ যাবলৈ ভাল নালাগে। এনেকুৱা লাগে যে কাক এৰি কাক সময় দিম।
অ অ তাকেই।
অ ই মই মানে আৰু হেৰি কি বুলি কয় চবকে আৰু একেলগে লৈ যোৱা নাই বুজিছ- ছা অবিচে যে হ'ব মই ঘৰত এ মামাহঁতৰ ছোৱালী ৰাতিও পাব পাৰ্টিটো ঘৰত থাকিব ঘৰত আহিলে, উম মামাহঁতৰ তৰ ছোৱালী বিলাকে ইমান বেয়াও মানে ফি উ ফিল নকৰে কাৰণ মাহত থাকিব। নহলে সিহঁতক বাহিৰত ল গলে যদি ম লগৰেইটাৰ লগত বেছিকে কথা পাতো সিহঁত
অ তাকেই এনেই বাৰ্থডে পাৰ্ট- তিত কি কি খালা নো, কালি?
কালি বাৰ্থডে পাৰ্টি আমাৰ মানে হেৰি আছিল। নন ভেজে আছিল ক'ব গ'লে।
হম।
বিশেষকে তাৰপিছত তোমাৰ হেৰি উ মাছ বনাইছিল মায়ে। মানে এজন আছে আৰু হা ল'ৰা এটা তাই মানে আকৌ হেৰি চিকেন নাখ- খাই বোলে, মানে চিকেন নাখায় মানে ঘৰতো নাখায় কাৰণে তাই নাখি নাখায়। মাছটো খাই আকৌ পুৰা নন ভেজ নহয় মাছটো খাই। চিকেনটো নাখায় অ সেইকাৰণে মানে মাছ বনাইছিল তাৰ কাৰণে এক্সট্ৰা আৰু। তাৰ কাৰণে মানে কি চবৰ কাৰণে বনাই দিছিল, যিহেতু এজনক দিলে বেয়া লাগিব। অ তাইৰ কাৰণে মাছ। বনাই দিছিল আৰু মাইস আছিল মাংস মানে হেৰি কি কয় এ চিকেন। আৰু তোমাৰ হেৰি মটন দুটাই আছিল। মানুহ মাংস আৰু মুৰ্গী মাংস তাৰ পিছত এই দুটাৰ লগত আকৌ হেৰি অকমান হেৰি পনীৰ আঞ্জাও বনাইছে, পনীৰ আঞ্জা মানে তোমাৰ একদম হেৰি কে পানী পানী নহয় পুৰা মানে বেছিকে পিয়াজ আৰু হেৰি এই কি বুলি কয় টমেটো দি দিছিল বেছিকে।
অ।
মানে গ্ৰেভি গ্ৰেভি আছিল অকমান ভাল লাগিছে খাই পেলাই সেইটো। অ সেইটো আছিল, তাৰপিছত তোমাৰ এ অকমান ফ্ৰাইড ৰাইচ পৰিছিল।
উম খানা তাৰ মানে তোমালোকৰ ভালেই আছিল।
যোৱাকালি খানা ভালে আছিলো তাৰ পিছত হেৰি লাষ্টত, হেৰি মিঠাই কাৰণে দেউতাই অকমান। এই গোলাপ জামুন আনিছে আৰু দৈ।
অ অ। ঠিকে আছিল তেতিয়াহ'লে পাৰ্টিটো ভালে হৈছিল, এনে বাকী বাহিৰত ক'বাত গৈছিলা নে দিনত তুমি ক'লা যে।
অ বাহিৰত সেয়া মই কলো যে অ গৈছিলো কাৰণ এ লগৰ কেইজনকো পাৰ্টি দিম মানে লগৰ কিজনিৰ লগত যোৱা নাই।
উম মই ঘৰত মানে মাহী ম মামা, মাহী আৰু পেহী, পেহীৰ ল'ৰা ছোৱালী বোৰ আহিছে মোৰ জন্ম ন কাৰণে, সেইকাৰণে দেউতাই কৈছে ইহঁতক মানে দিনতে দি থৈ আহিবলে আহিবলে। পাটিৰ্টো নহলে আকৌ যদি মই ৰাতিলৈকে ৰখো ৰাতি আকৌ মোৰ লগৰকেইটা আহি যাব মই ইমান টাইম দিব নোৱাৰিম যে তাৰপিছত বেয়া পোৱা‌ পুই হ'ব কাৰণ ঘৰৰ মানুহ যিহেতু তুমি জানাই।
উম। মোৰ আকৌ এনেকে মানে, অ তাকে তোমাৰটো বাৰু ঠিক। ঠিকেই আছে এনে তোমাৰ হেৰি অ গিফ্ট পাইছানে ভাল ভাল।
দিম পাইছো দিয়া তুমি আহিবাচোন তোমাক দেখাম আৰু পাৰ্টিও দিম।
অ সেইটো মই আহিম বাৰু গুৱাহাটী গলে তোমালোকৰ তাতে প্ৰথমতে যাম মই। এ হে মানে মোৰ বাৰ্থডেটো তেনেকে পাতা নহয় তোমাৰ অকল খালি হেৰি দিয়ে, মানে মন্দিৰত প্ৰসাদ অকনমান দিয়ে ধৰা আৰু দেউত- তই মানে প্ৰত্যেকবাৰে গছৰ পুলি এক একোটা ৰুৱে। আৰু পাৰিলে যদি ধৰা বাজেটত থাকে মোৰ কেত- তে বা মানে এই চানমাৰীৰ অ মানে ৰেল লাইনটোৰ কাষত তে কেইজন মান মানুহ বহি থাকে ত' তেওঁলোকক অলপমান কিবা দিও আৰু মানে। যদিহে বাজেটত থাকে সদায়তো নাথাকে ধৰা। ত যেতিয়া থাকে মানে তেতিয়া দিয়া হয় আৰু। তেনেকে মানে ইমান বিশেষ ভাৱে পালন কৰা নহয় আৰু। ডাঙৰকে।
নাই ঠিকে আছে, দিব লাগে বাৰু আৰু তোমাৰো এনে জন্মদিন কেতিয়া আছিল মই পাহৰিয়ে থাকিলো অ।
মোৰতটো তোমাৰ ডিচেম্বৰৰ লাষ্টত আছে।
অ হয় নেকি?
অ ত তোমাৰতো ত কালি গলেই বাৰু। এনে এনে আৰু অ কৰ'বাত যাব ইচ্ছা আছিল নেকি বাৰ্থডে পাৰ্টিটো তোমাৰ
নাই নাই মই মানে জন্মদিনত ঘৰতে থাকিম বুলি ভাবিছিলো। আৰে যাবলৈ মন গলেও কেনেকে যাবা ইমান যে এটা গৰম পৰিছে নহয়। গুম গুমাই গৰম এটা মানে কেনেকুৱা যে লাগি যায় গৰমটোত। দেহটো
এই মানে ঘৰত মানে ফেন চেন চলি থাকিলেও কামতে নিদিয়া হৈছ-
নাই নিদিয়ে উম উহো একদমেই নিদিয়ে সেইটোয়ে কথা হ'ল। ফেন চলগ এ চি চলগ।
উম ঘৰতটো তুমি বাদেই দিয়া এতিয়া পাৰ্কবোৰৰ অ গছ গ- গছনিও কাটি দিছে নহয় এতিয়াটো তাতেও মানে বহি কিনে ভাল নালাগে ইমান এটা আগৰ দৰে পৰিৱেশতটো নায়ে তোমাৰ বতাহও ইমান নবলে, মানে ভাল ভাল পাৰ্কত থকা গছ কেইটা যিকেইটা ধৰা ডাঙৰ গছ আছিল সেইকেইটা কাটি দিছে ব্ৰিজ চ্ৰীজ বনোৱাৰ কাৰণে চৰকাৰে
উম বীজ বনাই কিডাল হব ইমান।
উম। এতিয়া তোমাৰ গাড়ীৰ বেছিহে জাম লাগিছে আগতে ইমান এটা জাম নাছিল। আগতে চান্দমাৰীৰ ব্ৰিজটো ইমান ধুনীয়া আছিল এতিয়া চাৰিমুখীয়া কৰি দিছে বেছিহে গাড়ীৰ যাম মানে চাৰিও পিনৰ পৰা গাড়ী আহেতো। বেছি মানে কোনে ইপিনে যাব সিপিনে যাব। সেইকাৰণে বেছিহে ঝাম হৈ গৈছে এতিয়া।
হয় দিয়া বহুত বেছি যাম হৈ গৈছে একদম ভাল নালাগে এতিয়া। খুচেই কাঢ়িবলে মন নাযায় এতিয়া মানে
উম আৰু ব্ৰিজ বোৰ বনাই দিয়াৰ কাৰণে জাগাবোৰ ভালকে চিনিও পোৱা নাযায় য'তে ত'তে ব্ৰিজ বনাই দিছে না।
অ চিনি পোৱা নাযায়তো মই নিজে হেৰাই যাওঁ। আছ মানুহ কেনেকে সলাব পাৰে বাৰু ইমান বছৰ ইয়াত থাকি পেলাই। ম মানে দাছত মেপ চাব লগীয়া অৱস্থা হৈ যায় মোবাইলত।
হা হা।
মই ৰাস্তাত মেপ চাবলগীয়া অৱস্থা হৈ যায়।
অ ইমান চবুত তে মানে একে একে একে ব্ৰিজ বনাই দিছে একে ডিজাইন একে মানে ন- বক্সা দিছে চবতে সেইকাৰণে মানে জোগাবোৰ দেখিবলে মানে একে কেই যেন লাগে আগতে তোমাৰ তিনিআলিটো ব্ৰিজ খন নাছিল ধুনীয়াই আছিল জাগা খন। দেখিবলৈ, এতিয়া আকৌ তাতেও ব্ৰিজ বনাই দিছে। আকৌ সিপিনে তোমাৰ চান্দমাৰিতো ব্ৰিজ বনাই দিছে। য'তে ত'তে ব্ৰিজে বনাই দিছে। মানে উন্নতিও কৰিব লাগে ডেভলপমেন্টটো কৰিছে ঠিকে আছে কিন্তু ইমানতো ব্ৰীজ নালাগে আমাক আমাকতো প্ৰকৃতিৰ যিটো আছে আগৰ পৰাই ধৰা গছ গছনি সেইবোৰ টো থাকিবই লাগে। এনে কৃত্ৰিম গছ গছনি দুইদিন মানৰ কাৰণে ৰুইতো লাভ নাই, চৰকাৰে তেনেকে পৰি আছে আৰু এটা দুটা কৃত্ৰিম গছ গছনি ৰুই। সেও তোমাৰ এনেও মৰিয়ে যাব সিহঁতে ৰাস্তাত হে ৰুইছে। পকী ৰাস আ সেই কি কয় যে এইবোৰ আলকাট্ৰা চালকাট্ৰা থাকে তাৰে তাতে ৰুইছে গছ সেইটো কেইদিনো থাকিব তোমাৰ।
হয় দিয়া আৰু চাবাচোন আমাৰ মা মানুহ বিলাকৰ মানে একদম হেৰিটো ইমান ধুনীয়া ৰাস্তা বনাইছে তাত। টো মানে পিক চিক পেলাই থৈ মানে একদম অৱস্থা নাই। তাতে মানে একদম জাবৰ হেৰি মানে একদম মানে এনেকুৱাও কৰিছে যে এনে, ঘয় মানুহকেইটা আগৰ পৰাতো জাবৰ আছে হ'ব দে জাবৰ পেলাই দিওঁ। এনেকুৱা নহয় ন তুমি যদি নিজে ঠিক থাকা তেতিয়া হ'লে জগটোত ঠিক থাকিব। তুমি আগত নিজে কেনেকে ঠিক থাকিব লাগে সেইটো জানিব লাগিবতো।
তাকে তাকে। এ তোমাৰ নতুন জেগা এখন আহিলে মানুহ চব মানুহে চাব যায়, ভিতৰতে প্ৰথম কোনে মানে লেতেৰা কৰিল কোনো গমে নাপায় সেনেকে সেনেকে মানে জাগাটো পাছলৈ লেতেৰাই হৈ যায় তোমাৰ।
হয় দিয়া। ইমান লেতেৰা কৰিব পাৰে মানুহকেইটাই বাপৰে মানিছো মই।
উম নিজে আকৌ চাফা কৰিব নোৱাৰে তাৰপিছত তোমাৰ চৰকাৰকে দুখ দিব যে ৰাস্তা ঘাট চাফ চিকুণ নাই কিবা নাই। মানে নিজৰোতো অলপমান লাগে তোমাৰ ধৰা চাফ চিকুণতাটো
অ মানে সেয়াই মানুহবোৰে মানে বেলেগকে দুখ দিব পাৰে বুজিছা। কিন্তু নিজে কেতিয়াও মানে যে ঠিক হ'ম। বা ব'লচোন আমিয়ে আজি চাফা কৰি দিওঁ সেইটো মানে কোনো নাভাবে নকৰেই তেনেকুৱা। কিনো কৰিবা আৰু সিহঁতৰ কথা পাতি একো লাভো নাই।
উম। মই মানে তোমাৰ হেৰিত আহিছিলো গাঁৱত আহিছিলো ন। কালিটো তোমাৰ বাৰ্থ- তে আছিল মানে যোৱা নহলে সেইটো কাৰণে ত ইয়াৰে জাগাবোৰ ৰাস্তাবো- কৌ তোমাৰ গুৱাহাটীৰ তুলনাত বহুত খিনি চাফাই আছে। এতিয়া গুৱাহাটীৰ কমাৰ্চৰ যিখিনি পইন্ট আছে সেইখিনি মানে ৰাতিপুৱা গ'লে বহুত লেতেৰ ৰাজ লাগে থাকে মানে যাবৰে ইচ্ছা নাযায় ৰাতিপুৱা ত ইয়াৰে ৰাস্তাবোৰ তুলনামূলক ভাৱে ঠিকেই আছে আৰু।
অ ভালেই দিয়াচোন চাফা থাকিলে ভাল। তাৰ পিছত তুমি কেতিয়া আহিবা।
মই এসপ্তাহ মানৰ পাছত যাম, যাই কিনে প্ৰথমতে তোমাৰ ঘৰত যাম মই, তোমাৰ বাৰ্থডে কাৰণে।
এসপ্তাহ লাগিব ন আহিবলে।
অ অ।
হ'ব বাৰু কাৰণ মইতো এনো ক'তো নাযাওৱে গৰমত। মইতো আছোৱে বাৰু। তুমি ধুনীয়াকে থাকা গাঁৱত কাৰণ তুমিতো গাঁৱতো ইমান নোযোৱা নহয়। যিহেতু দেউতাৰ কামত গৈছা।
অ অ আৰু সেইদিনাখন কৰ'বাত যাবা নেকি এসপ্তাহৰ পিছত যে যাম মই।
অ তুমি আমাৰ ঘৰত আহিবাচোন আগত মই তোমাক দম ভালকে যি খাবা, মন যায় সেইটো খুৱাই লম তাৰপিছত আমি লাগিলে খোজ কাঢ়িব যাম বুজিছা।
অ মই ভাবিছো যে কেফেত যাওঁ নেকি দুইজনে।
অহ হ'ব কেফেত গৈ, অহ কেফেত গৈ খাই আহিম কথা নাই।
অহ অহ। কেফেত গৈ কিনে অলপমান ভাল লাগিব। অহ অহ দিয়া।
ঠিক আছে আমি লগ পাম হা।
অহ অহ।